হেল্লো'।
অ', কোৱা।
কি খবৰ?
ভাল, তোমাৰ?
আ, আছোঁ, আছোঁ, অহ।
উম, কোৱাচোন আছো অহ এনেই শুই উঠিলো, তুমি?
অ, মইয়ো আছো আৰু এনেই, পালা।
নাই, নাই তুমি খালা?
নাই, নাই মইয়ো খামহে বাৰু। হেৰি আজি আহ, মানে কিবা এটা কথা সুধিবলৈ হেৰি কৰিলো, তুমি ফ্ৰী আছা ন?
উম, আছো, আছো কোৱা।
এই তুমি অসমৰ পযটন সম্পৰ্কে তুমি কি ক'বা মানে কি ভাবা তুমি?
উম। অসমৰ উম, পৰ্যটন সম্পৰ্কেতো ক'ব গ'লে উম,। অসমৰ পৰ্যটনতটো বহুত সমৃদ্ধ হয়। আৰু ভাৰতৰ এখন অতি সুন্দৰ ৰাজ্য, বুলি মই ভাবো।
উম, হুম।
য'ত দেশ বিদেশৰ পৰাও মানে বহু পৰ্যটক য'ত দেশ-বিদেশৰ পৰাও বহুত। পৰ্যটক ইয়াত আকৰ্ষণ হয়, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে।
আহ হয় হয়। পাহাৰ নদী আহ, বনাঞ্চল বান্যপ্ৰাণী। আৰু সাংস্কৃতিক ঐতিক অসমক এক বিশেষ স্থান দিছে হয়নে। অহ, অসমৰ আটাইতকৈ জন- প্ৰিয় পৰ্যটনস্থলী কোনটো বুলি তুমি ভাবা মানে, তোমাৰ মতে।
অ মোৰ মতেতো চোৱা কাজিৰঙা নেচ কাজিৰঙা নেচনেল পাৰ্কখন টো আটাইতকৈ বিখ্যাত গোটেই বিশ্বজুৰি। অ, যত আহ আৰু ইয়াত, এইটো বিশেষকে অ এশিঙীয়া গডৰ গড়ৰ বাবে বিখ্যাত মানে তাত, এশিঙীয়া গড় সংৰক্ষনো কৰা হয়।
উম উম হয় কাজিৰঙা বিশ্ব ঐতি
কিজক
অঁ।
অ, ইয়াৰ ক্ষেত্ৰ হিচাপেও পৰিচিত বুলি মই ভাবো। আৰু অ ইয়ালে আৰু কাইজ, আৰু কাজিৰঙাৰ আহ কাজিৰঙা, উম, ফুৰিবলৈ বহুত দেশ বিদেশী পৰ্যটকো ইয়ালৈ আহে।
অ হ আঁ আৰু, ত তুমি জানা আমাৰ অসমৰ আন এটা, গুৰুত্বপূৰ্ণ স্থান হ'ল মাজুলী।
উম উম, নিশ্চয় চাম উম আ, হয় হয়, কাৰণ চোৱা মাজুলী বিশ্বৰ অন্যতম বৃহৎ, এটা নদীদ্বীপ হয় আৰু ইয়াৰ, সাংস্কৃতিক পৰম্পৰাৰ কথা ক'ব গ'লেতো অতুলনীয়।
আৰু মাজুলী সত্ৰ সমূহ আহ পৰ্যটকৰ বাবে বিশেষ আকৰ্ষন হয় নে,
হয়, ইয়াত অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ সুন্দৰ পৰিচয়ও দাঙি ধৰিছে। বিভিন্ন মানে অ একদম মানে পুৰা, অ তাৰ তাত একদম সৰুৰ পৰা ডাঙৰলৈকে সকলোকে মানে, পুৰা একদম, পৰম্পৰাগত সাজ পাৰ তেন্তে তেনেকে, পিন্ধি থাকে, ধুতি কুুৰ্তা পাজামা ধুতি কুৰ্তাই পিন্ধি থাকে। ত' এইটোৱে অসমীয়া যোনটো সংস্কৃতিটো বহুত সুন্দৰ ভাৱে তাত। মানে উ মানি মানি চলিছে আৰু উম।
আৰু অ তুমি কোৱা মানে কি ক'বা অসমৰ বান্য বাহিনী, বন্যপ্ৰাণীৰ অভয়াৰণ্যসমূহৰ বিষয়ে তুমি কি ক'বা?
উম না, ক'ব গ'লে মানেশ নেচনেল পাৰ্ক খন তাৰ পিছত। ওৰাং, তাৰপিছত। নে নামেৰি নেশচনেল পাৰ্ক এইকেইটা বিশেষ ভাৱে উল্লেখযোগ্য আৰু কাজিৰঙাটোতো হয় ন।
কাজিৰঙাত এতিয়া মানস নেচনেল পাৰ্কৰ কথা অ আৰু আছে বাৰু। মানস নেচনেল পাৰ্কৰ কথা ওলালা, তুমি মই এইটো এটা মানস এ, ৰা তুমি জানা
অ, ই বিশ্ব ঐতিহ্যয়ৰ ক্ষেত্ৰ আৰু অ তাত টাইগাৰ আৰু,
অ শুনি আছো, শুনি আছো।
হেল্ল' অ অ অ ই ক'ব গলে। ই, বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু টাইগাৰ ৰিজাৰ্ভৰ হিচাপত, খ্যাত বুলি, আমি জানোৱেই সকলোৱে। আৰু মানচ, ৰাষ্ট্ৰীয় উদ্যানখনো বহুত ধুনীয়া হয় তাৰে, মানে বহুত বিভিন্ন ধৰণৰ তাত জন জীৱ-জন্তুও পোৱা যায়, কিন্তু মানে টাইগাৰৰ যোনটো বাঘ সেই সেইবোৰৰ কাৰণে এটা বিশেষ আৰু। যেনেকে কাজিৰঙাত এশিঙীয়া গঁড় তেনেকুৱাই।
উম ন অসমৰ ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা আছে।
উম, একেবাৰে, একেবাৰে-একেবাৰে আহ ধৰা কামাখ্যা অ, কামাখ্যা মন্দিৰটোতো অসমৰ আটাইতকৈ বিখ্যাত তীৰ্থস্থান বুলি আমি সকলোৱে সকলোৱে ধৰ জানো। উম। য'ত দেশৰ উম, য'ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহে আৰু মানে, মানে ইতুব বিশ্ববিখ্যাত আৰু, আনকি দেশ-বিদেশৰ পৰাও আহে ইয়াত ভ্ৰমণ কৰি
উম আঁ ঠিক, ঠিক। আৰু ইয়াৰ উপৰি উমানন্দ টেম্পুল আছে হায়াগ্ৰীবা মহাদেৱ টেম্পুল বিখ্যাত। অ, অতিক সৌন্দৰ্যৰ বিষয়ে কি কবা তুমি?
উম, ধৰা আহ, হাফলং খন যোনখন সেইটো অ অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন হয় ত' আৰু অ ক'ব গ'লে ইয়াৰ দৃশ্যটো অত্যন্ত মনোমোহা মানে বহুতে ধুনীয়া।
উম, ত' আমাৰ অসমৰ মেইন অ 'ফেমাচ তোৰ ৰিজন হ'ল চাহ বাগিচাবোৰ। চাহ চাহ বাগিচাবোৰো অসমৰ অন্যতম আকৰ্ষণ।
উম হয়-হয়, আ নিশ্চয়-নিশ্চয় আহ, ধৰা অসমৰ বিচ খ্রৃত চাহ বাগিচাবোৰ আহ পৰ্যটকৰ বাবে এক অন্যন্য অভিজ্ঞতা বুলি আমি জানোৱেই মানে অ, কাৰণ অসমৰ সেইটোৱে মানে মেইন তুমি ক'লাই ন' একদম পুৰা ফেমাচ বুলি, ত' সেইটোৱে, বাহিৰা মানুহো কে কেতিয়াবা ইয়ালে, চাব আহে চাহ বাগিচাবোৰ কাৰণ, বাহিৰত ইমান এনেকে দেখা পোৱা নাযায় বুলি আম, আমি চবে জানোৱেই।
আহ, উম, আৰু অসমৰ সাঙাস্কৃতিয়ে পৰ্যটনক কেনেদৰে সহায় কৰে, তুমি কি কোৱা?
উম, অ, ধৰা পৰ্যটকসকলক আ, আকৰ্ষিত কৰে আমাৰ বিহু উৎখবে, তাৰপা কাৰণ বহুতে মানে বাহিৰা যোনবোৰ দেশ-বিদেশী মানুহবোৰ তেওঁলোকে বিহুৰ অ, বিহু চাবলৈকেও কেতিয়াবা আমাৰ অসমত আহে। তাৰপা, আমাৰ অসমৰ লোক সংগীত, নৃতয় আৰু পৰম্পৰাগত খাদ্যই মানে পৰ্যটক সকলক আকৰ্ষিত কৰে, বুলি মই ভাবো।
উম। আৰু বি- বিদেশী পৰ্যটকসকলে অসমীয়া সাংস্কৃতিক প্ৰতি আগ্ৰহ দেখুৱায়। হয়, হয় নে নহয়!
হয়, হয়, বিশেষকৈ বিহুৰ সময়ত মইতো ক'লোৱে ন, বহু পৰ্যটক অসমত ভ্ৰমণ কৰে, মানে তেওঁলোকে চাবলে আগ্ৰহ কৰে, বিহুৰ যোনটো হেৰি।
উম, আৰু পৰ্যটনে অস অসমৰ আহ, অৰ্থনীতিত কি ভূমিকা পালন কৰে, তুমি কি ক'বা মানে তোমাৰ মতামতটো?
উম, পৰ্যটনেতো বহুত লোকক কৰ্ম সংস্থাপন দিয়ে, আৰু ৰাজ্যৰ আয় বৃদ্ধি কৰে। ধৰা, মানে কিছুমান মাইগ্ৰেট হৈ আহে ন, বাহিৰৰ পৰা যে এইটোৰ পৰা এইটোলে যাম। ত', তেনে ক্ষেত্ৰত কৰ্ম সংস্থাপন দিয়ে বুলি ভাবো।
উম, আহ, আৰু হোটেল, পৰিবহণ আৰু হস্তশিল্প
অ, সেইবোৰ ব্যৱসায়ো বহুত উন্নত হৈছে। উম, উন, সেইবোৰো উন্নত হৈছে ধৰা
উম। অসমৰ পৰ্যটন উন্নয়নৰ বাবে আৰু কি কি কৰিব লাগে বুলি তুমি ভাবা?
ধৰা, উম, এতিয়া আমাৰ অসমত কিছুমান জেগাত আৰু বনাঞ্চলবোৰত উম, যোগাযোগৰ অলপ মানে প্ৰব্লেম হয়। ত', তাৰে উন্নত যোগাযোগৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত অসমখন অলপ পৰিষ্কাৰ-পৰিচন্নতাটোক নিশ্চিত কৰিব লাগে। আৰু অধিক প্ৰচাৰ প্ৰচাৰো কৰিব লাগে বুলি মই ভাবো। ধৰা, উম। আৰু পৰ্যটকসকলেও যাতে পৰিৱেশ সংৰক্ষণটো ভালকে কৰাটো তেওঁলোকৰ দায়িত্ব বুলি মই ভাবো। আৰু উম, ক'ব গ'লে আৰু ক'ব গ'লে আমাৰ প্ৰাকৃতিক সংৰক্ষণো ক কৰিব লাগে, নহ'লে আহ, যদি আমাৰ প্ৰাকৃতিক ত, শুন, ধুনীয়া ভাৱে আমি-আমি নিজেই যদি সংৰক্ষণ নকৰো তেন্তে, অ, পৰ্যটনৰটো বিশেষ সম্ভাৱনা নহয় ইয়ালে ভ্ৰমণ কৰাৰ, ত', সেয়ে মানে ভাল-ভাল
ল'ব লাগে, যাতে ইয়াৰ আৰু উন্নত উন্নয়নৰ হ'ব পাৰে।
উম, আৰু এ অ, তুমি কি ক'বা, বোলে সকলোৰে জীৱন এবাৰ হ'লেও অসম ভ্ৰমণ কৰক।
উম, উম, উম, হয়।
উম, যাতে আমাৰ এইবিলাক মানে দেখা পায় আৰু। অ, শেষত অসমৰ পৰ্যটন সম্পৰ্কে, তোমাৰ মতামত কি? তুমি কি দিবা, কি কবা?
আহ ধৰা অসমখনতো এক সুন্দৰ ৰাজ্যই বুলি ক'ব পাৰি। আৰু অ তাৰ উপৰি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও বহুত ধুনীয়া। তাৰ পিছত সাংস্কৃতিৰ কথাওতো ক'ব গ'লেতো বহুতেই ভাল। ধুনীয়া মনোমোহা ঐতিজ্য আহ ঐতিজ্যই ইয়াক আহ ভাৰতৰ। অন্যতম শ্ৰেষ্ঠ পৰ্যটনস্থলী কৰি তুলিছে বুলি আমি জনোৱে আৰু উম। সকলোৰে জীৱনত আবাৰ হ'লেও অসমখনন মানে বাহিৰা বোৰে অসমখন ভ্ৰমণ কৰাত। টো উচিত বুলি মই ভাবোত।
আ ধন্যবাদ ভাল লাগিল দেই কথা পাতি।
উম উম ঠিক আছে দিয়া।
উম।